হেল্ল'
অ।
কি কৰা।
এ এনে আছো।
আহ ভাত খালি।
নাই খোৱা।
এখন খাবি দেৰিকে খাৱ নেকি দেখোন।
অ দেৰিকে খাং আমাৰ দহটামান বাজে।
উম। দকান দকান থাকা মানুহ না উম মই খালোঁ।
অ কিহৰ লগত খালি?
অ কিবা এই ডিমা।
অ দিমা নেকি আৰু একো নাই?
ডিমা আৰু হেৰি ডালিৰ বৰা।
অ ডালিৰ বৰা। খবৰ ভাল না।
তোৰ।
ভালে আছো আৰু তেনে।
উম। গৰমৰ বন্ধ আহিল।
অ গৰমৰ বন্ধতোত আহিলে এইটো মাহৰ কেই তাৰিখ আজি? আজি। নাই আৰু গৰমৰ বন্ধ পৰিল।
উম নাযায় কতো ফুৰিবা ঠুৰবা।
ফুুৰিবা ক'ত যাবি?
তাকেইটো কামাখ্যাত যাওঁ নেকি।
কামাখ্যা উম কি-কিমানজন কিমান জন মান যাবি?
তহঁৰফালৰ পৰা কাই কাই আমাৰ এইফালৰ মই আৰু শিৱা, বাপন আৰু উদয়টো নায়েই এখন গেলে আজি।
আহ। হ'ব দে। প্লেনিংটা প্লেং প্লেনিংটা যদি হৈছে
অঁ।
কোন দিনা যাওঁ, ডেটটা ফিক্স কৰিলেই হ'ল।
কোনদিনা মানে বাইছ তাৰিখে চোৱা লাগিব, তেইছ তাৰিখে যাব লাগিব।
আবেলি মানত যাম।
আবেলি গেলি ৰাতি থাকবি।
ৰাতিতে থাকিম তে, ভাল লাগিব না ইদি যাই সিদি ঘূৰি আহিবা লগা হৈছে, ৰাতি থাকিলে, উম্ ট্ৰেইনত যাম ট্ৰেইনত যাম।
উম। ট্ৰেইনতে যাম ৰ।
জয়ো হ'ব।
উম। ভাল লাগে কিন্তু না।
ভাল লাগে মানেটো যাম বুলি কৈছো।
হয় নেকি।
উম, তখনে কৈছে ফোনটো উম কামাখ্যা যাবি আৰু ক'ত যাবি। খালী কামাখ্যায়ে।
কামাখ্যাই আৰু ক'ত যাবি দি, ল' বাজেত
অঁ, ল' পালো পইচা পাতি নাই ৰ।
উম
উম এনে কামাখ্যা আগতে গিছিলি নাই এইবাৰে ফাষ্ট টাইম।
নাই গৈছিলো, মই এই দুইবাৰ তিনিবাৰ, তিনিবাৰ মান গেলো।
অও। কেনে লাগে এনে কামাখ্যা।
মজা। একদম- একদম মন তা একদম মন শান্তি হৈ যায় তাতে গ'লে।
আহিব মন নাযায় নেকি।
উম, আহিবাই মন নাযায় ভাল লাগে বহুত ভাল লাগে কিন্তু অম্বুবাচীত গেলে ভিৰ লাগে, অম্বুবাচীত ইমান হেৰি নালাগে, কিন্তু এনে গেল এনে তথাপিও ভাল, নাই- নাই একলে গৈছিলোঁ একলে ফেমিলি লৈ যোৱা নাই।
আপুনি বিয়া বাৰু কৰা নাই নেকি।
নাই -নাই কৰা নাই, ক'ত বিয়া কৰবি এখনেই।
নহয় মানে এনে মন্দিৰত গ'লে মানে এনে ফেমিলি লৈ বা ৱাইফক লৈ গ'লে ভাল আৰু।
তাকেইটো ৱাইফো নাই গাৰ্লফ্ৰেণ্ডো নাই আজিলৈকে কাকো আই লাভ উ কৈ পোৱা নাই
অ' হয় নেকি আপুনি ছিংগেল মানে
চিংগেল মহা চিংগেল চিংগেলো নহয় একে মহা চিংগেল
হেৰি ফেমিলি লৈ পেলাই যাওঁ নেকি
হয় নেকি অঁ তেতিয়া বিয়াত হেতু কলি
বিয়া কৰা নাই মানে কৰামহে
অঁ আগতে আনি থৈছা লিভিনট
আনি থোৱা নাই দে ঠিক ঠাক হৈছে আনিম আৰু খালি এই জব এই জব এটা জব এটা এটা বিচাৰি আছো মানে জবটো পালে আনিম বুলি ভাবি আছো
আজিকালি
এই মানে পেছাৰ দিছে না ভাল এটা জব কৰিব লাগিব তেহে আমি আমাৰ ছোৱালীক আমি বিয়া দিম
সেইটাই গমটো অ' সেইটাই
অ' এতিয়া মোক ইমিডিয়েটলি মানে ইমিডিয়েটলি মোক এটা জব লাগে
অঁ ঠিকেই আছে মই ডি চি হ'লে ইমান দিন দিয়েই দিলোঁ হয় টোক
হয় নেকি এ তোমাৰ কন্টেক্ত আছে নেকি এনেকা ছোৱালী
অ' ছোৱালী নাই এতিয়া পৃথিৱীত যিমান ছোৱালী আছে আঁ চা কৰি
অঁ
চাকৰি থাকিলে আৰু টোক দিম নেকি মই
অঁ তুমি তুমি এনে চা কি জব কৰা কৰা চৰকাৰী চাকৰি নে প্ৰাইভেট
হম চাকৰি গৰু চাৰা
অঁ হ অ' হম চাকৰি নেকি
এই গৰু আছে দুটা
অ' গৰু আছে তোমালোকৰ অ' হয় হয় বিজনেছমেন দেখোন তুমি
নহয় বিজনেচমেন নহয় হেনকা গৰু দুটা কিবা হে মাঁহতহে
অঁ মোৰ আমাৰ গাহৰি আছে
অঁ
বৰ্তমান অসমত গাহৰি ফেমাছ না
মাজে মাজে
উম এ এ গ গৰুটো বস্তা ভেজ ভেজাল এই গাহৰিটো হ'লে বান্ধি থৈ দি এই টাইমত আধা ৰাতি খানা দি খাই থাকিব
অঁ সেইত হয় তাক ক'তো ডেকত দিব নালাগে
হোম পানী খোৱাব যাব নালাগে তুমি গাহৰি মাংস খোৱা নে নোখোৱা
গাহৰি মাংস নাখাং ৰে এইটোয়ে টো ডাঙৰ প্ৰব্লেম
হয় নেশ্চি তোমালোকে কি মানুহ এনে ব্ৰহ্মচাৰী মানুহ নেকি
বৰ্মচাৰী নহয় এ মানুহতা আমি বাঙালী
বাঙালী বাঙালী মানুহ চোন এ বাঙালী মানুহ চোন গাহৰি খায় এ
খাই মইহে নাখাং আমাৰ ঘৰত ত খায়
অঁ আপুনি নাখায় খাব লাগে এইটো ভাল বস্তু গাহৰি
তাকেতো খাই পোৱা নাই না সৰুৰ পাৰি
উম তো অহা অহা মাহত মানে কামাখ্যা যাবি?
তে
এই ইটো মাতো শেষে হোৱা নাই যে এইটো গৰমৰ বন্ধ অ গৰমৰ বন্ধ কৰিব
গৰমৰ বন্ধত বেলেগ জেগাত যাম
অঁ বেলেগ জেগাত যাব নেকি অঁ অ
কলেজত থাকোতে পিকনিকত কত লৈছিল তহাত
কলেজত থাকাঁতে পিকনিক নাই যোৱা এবাৰ হেৰি ক্লাছ নাইন টেনত থকাতে গৈছিলোঁ আৰু এই কম্পিউটাৰ ক্লাছৰ পৰা গৈছিলোঁ
ক'ত গৈছিলে যোৱা বছৰ নেকি নে এইবছৰে?
এই কম্পিউটাৰ ক্লাছৰ পৰা এইবাৰ হেৰি গৈছিল হাঁহিম
অ পিছত হাঁহিম কেনেকা কত কি কুন্দি কুন্দি
এই ভালে ৰ ভালে ভালে হাঁহিম ঠাইটো মজা ধুনীয়া প্লেছটো ভাল নদী পুখুৰী নদী আছে তাৰ গছ গছনি বঢ়িয়া ঠাই তাতে মানে তাতে মানে হেৰি মানে চিংগেল গ'লে ভাল নালাগিব এই ফেমিলি গ'লে ভাল লাগিব
অ যাবি আৰু নেক্সট টাইমত
নেক্স টাইম মানে কেতিয়াবা যাব পাৰো?
পাবি চাকৰি এটা ল সোনকালকে
উম বাকী এনে ঘৰত কোন কোন আছে তোমাৰ?
মা- দেউতা আৰু মই পদাৰ্থ
চবৰে ভাল না
ভাল এই হিমন্তই মহিলাবিলাক পইচা দি আছে না ভালেই
অহ তোমাৰ মা অৰুণোদয় পায়নে নেপায়
তাই আগতে পোৱা নাছিল এইবাৰ পাইছে
অও হয় অহ তুমি বাবু আঁচনি নোপোৱা
নাই মই আগতে বি এ পাছ কৰিলোঁ যে
অহ হয় নেকি বি এ পাছ কিমান চনত কৰিছা?
চৌব্বিছত
অহ তহ তুমি এতিয়াও কোনো মানে জবতো সোমোৱা নাই বা চৰকাৰী কোনো কামৰো হেৰি কৰা নাই নেকি
নাই চৰকাৰীত নহয় কিছো এহ পোৱা নাই
অহ মানে প্ৰচেষ্টা চলি আছে
প্ৰচেষ্টা মানে কি ক'ম প্ৰচেষ্টা মানে এই অসমত নিবনুৱা বেছি নাহ তঅ সেইকাৰণে
অহ অসমততো মেইন সমস্যা এইটোৱেই না নিবনুৱাৰ সমস্যা অসমত বেছি অহ অসমৰ অসমৰ চাকৰি পোৱা চেলা বস্তু ছয় হাজাৰ এপ্লাই কৰিব ছয় লাখ মানুহে তহ কাই চাকৰি পাব
উম এই
আপুনি এনে কিহৰ প্ৰিপাৰেচন কৰি আছে কিহৰ কাৰণে
মই পি পিছৰ কাৰণে কৰা নাই মই এনেই ঘৰতে নপঢ়োৱে খালি চলীগিলাক অলপ চলপ কৰাং এহ ব্ৰহ্মাদেৱে মোক পঠাইছে না কপালত চাকৰি নি চাকৰি লিখি দিয়া নাই
অও আপুনি টিউ টিউচন কৰে
অহ কৰোঁ অলপ চলপ চলিগিলাক
অহ কিমানকৈ ফিজ মাহত টিউ কিমানকৈ ফিজ দিয়ে মাহত
যায় যি পাৰি সামৰ্থ্য অনুযায়ী
অহ হয় নেকি
উম
এনে পাঁচশ বা তিনিশ
অঁ পাঁচশ! কাইবা পাঁচ, পাঁচশ, পাঁচশটো অলপ কমেই দে, তিনশ! দুইশ!
অঁ! এনে আপুনি গ্ৰুপ টিচন কৰেনে ছিংগল টিচন?
অঁ! চাৰিজন চাৰিজনকে দুটা গ্ৰুপ।
অঁ! ভালে অঁ! কোন কোন ক্লাছৰ?
ক্লাছ ওৱানৰ পেৰে ছিক্স'লৈকে আছে।
অঁ! ঠিকে, ঠিকে, ঠিকে, ঠিকে আছে।
উম! সেংকেই আৰ।
কিবা, কিবা এটাতো কৰি আছো ন! এনেতো ঘৰত বহি থাকা নাই।
এনেই বহি থকা হয়, কিছয় কৰা নহয়।
অঁ! পিছত আপোনাৰ এই গাড়ী চাড়ী আছে নাই? বাইক! গাড়ী! চাৰিচাকা আছে না নাই?
গাড়ী? গাড়ী থাক- গাড়ী থাকব আৰু মোৰ?
অঁ! আপুনি গাড়ী-চাৰি নলয় নেকি?
ল'লেও বা চালাবাই নৰো।
অ! চলাব নাজ জানে? অ! হয় নেকি!
উম! এটা মোবাইলে কিনবা সামৰ্থ্য নাই, পাঁচ বছৰ ধৰি এটা মোবাইলে চলে আছোঁ। অ! মা আগতে ভেঞ্চাৰ স্কুলত চাকৰি কৰছিল।
অ হয় নেকি? ভালেইচোন! পিছত স্কুলটো মানে চৰকাৰী নহ চৰকাৰী নহ'ল নেকি?
কোৱালিফিকেশ্যনটা নিমিলিল।
উ হয় নেকি! বহুত বেয়া লাগিল শুনি খবৰটো। এতিয়া তোমাৰ মা কি কৰে? এনেই থাকে ঘৰত!
এনে থাকে ঘৰত।
অ! আৰ তোমাৰ দেউতা?
দেউতাটো কাৰ্পেণ্টাৰ।
কাৰ্পেণ্টাৰ। মানে কাৰ্পেণ্ট তাৰ মানে কি? মই বুজা নাই
অ কাৰ্পেণ্টাৰ মানে কাঠমিস্ত্ৰী।
অ হয় নেকি? এই যে, ৰেন্দা মাৰে যে!
উম মেচিনত ৰেন্দা মাৰে কাৰেণ্টত।
অ আগতে আগতে নাছিল সেইটো সুবিধা বৰ্তমান হৈছে আৰু কি কাৰেণ্টত ৰেণ্ডামাৰিব পাৰি। এনে আপুনি ৰেন্দা মাৰি পাইছেনে নাই? আপুনি ৰেন্দা মাৰি পাইছেনে নাই?